তেন নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে কাটি গ'ল আগৰ ফোনটো ইয়ে কিছকা?
তাকে মই মাতি আছোঁ হেল্ল' হেল্ল' কৰ মই হেল্ল হেল্ল কৰি আছোঁ শুনাই পোৱা নাই। মানে একো আৱাজো অহা নাছ
অ নাই নাই নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে কাটি গৈছিলে। উম চাহ খালা? মই মোৰ বন্ধুৰ ঘৰত আছোঁ। তুমি?
অ বাহিৰা শব্দ ইমান আহি আছে।
অ অ বাহিৰা শব্দ বেছি আহি আছে নেকি মানে আলহী আহিছে যে সেইবাবে। আলহী গুচিয়ে যাব, বেছি টাইম নাই আৰু। তাৰপিছত আমি উম গোটেই দিনটো তোমাৰ কেনে গ'ল?
ভালে।
একেলগে প্ৰশ্ন সুধি দিলো আমি দুয়োটাই।
কি খালা বন্ধুৰ ঘৰত?
আহোতে জিলাপি আৰু মিঠ মিঠাই লৈ আহিছিলো চাহৰ লগত খাব কাৰণে, তাৰপিছত তাইৰ আন্টিয়ে ভালকৈ চাহ বনা
এনেই আৰু পা, কেতিয়াবা মন যায় ন' মিঠাই খাবৰ কাৰণে।
মানে চাহৰ লগততো বহুত বেয়া লাগে।
কাজু আৰু খেজুৰৰ মিঠাই আছিলে মানে। ভাল লাগিছিলে খাই, ত' এইবাৰ মই খাইছিলোঁ। ভাল লাগিছে, এইবাৰ আহোতে লৈ আহিলো। তাৰ পিছত- আনটি চাহ বনালে, পুৰা মজা কৈ খালোঁ। খাই বৈ এতিয়া শুই আছো এনেই, অলপ ৰেষ্ট কৰিম, পিছত আকৌ ঘৰলৈকে যাব আছে।
অঁ।
কিবা কৰি আছে নেকি চবে?
নাই, একো কৰা নাই। মোৰ লগৰ এটাই- ক ক ভডাৰ ক ৰাজ্ম কি কয়
ফ'ল' কৰিবি হোৱাটচএপত। এ, ঘৰত তুমি এনে ৰন্ধা বাঢ়ি কৰা নে? হয়।
কৰোৱেটো।
অঁ, খালে।
ইমান শব্দ আহি আছে গাড়ীৰ।
হয় নেকি?
উম।
নাই, শব্দ আহিল আৰু এতিয়া কি কৰিম আৰু! অই চুচু চাউণ্ডটো কমাচোন অলপ, নহ'লে সিফালে ঘূৰ তই। আহ কৰি দিছে, এতিয়া চাউণ্ড কম আহিব। মানে লগৰ দুটাই ওচৰতে বি জি এম ই খেলি আছে যে, সেইকাৰণে চাগে। আজিকালি অনলাইন গেম বিলাকো আৰু কি কবা বহুত- বহুতে খেলা কৰে, ধৰিছে। এক ধৰণে-
তুমি খেলা, তুমি খেলা নে?
মই মাজে মাজে খেলো, মাইণ্ড ফ্ৰেছ কৰিবৰ কাৰণে, এনেটো নেখেলো মই। সেনেকে এডিকচন নাই আৰু যে খেলিব নোৱাৰিলে একদম যে- গা- চা কপা ধৰে, এনেকুৱা নহয়। মন গ'লে খেলো, মন গ'লে নেখেলো। তুমি খেলা নে?
কি বিজিয়েমাই?
নহয় এনে অনলাইন গেমছ বিলাক।
অনলাইন গেমছ ত' এইবিলাকে আছে।
অঁ, এনে তুমি ভাল পোৱা গেম কি অ- অনলাইনত?
এ নহয় ক'ত অনলাইন গেম- চেম বিলাক ল'ৰা বিলাকে খেলিছিল।
নাই, নাই ছোৱালী খেলাও গেম আছে বহুত বিলাক। যেনেকে টেম্পল ৰান- কেণ্ডি ক্ৰাছ সেইবিলাক ছোৱালী বিলাকে বহুত খেলে, চাইছোঁ। অঁ, অঁ, সেইবিলাকোতো গেমে হয়।
কিনো হ'ব অনলাইন নহয়- নহয় সেইবিলাক।
উম। হে, হে তাকো। অনলাইন গেম মানে কি অনলাইনৰ পৰা ডাউনলোড কৰি খেলাটো এইটোৱে অনলাইন গেম। এ তুমি অফলাইন খেলা অনলাইন খেলা, সেইটো নহয়।
অহ' কেণ্ডি ক্ৰাচ এই বিলাক অনলাইন গেম নহয় নহয় যিবিলাক ধৰা, দুজন তিনিজনে খেলিব পাৰি, একেলগে অনলাইনত আহে, সেইবিলাক হ'ল।
সেইটো মাল্টিপ্লেয়াৰ গেম হয়। সেইটো অনলাইন বুলি ক'লে ডাইৰেক্ট থব নোৱাৰি তিনি চাৰিজন আহি কেনে কিন্তু খেলে
যিবিলাক এইবিলাক সাপৰ গেম কিবা এইবিলাকে সৰু সৰু ট্ৰিপেড মোবাইলত তো আছিলে ত সেইটোতো অনলাইন গেম বুলি ক'ব নোৱাৰি
উম কি কৰি আছ তই কি এতিয়া আৰে তাক যে, মোদীক যে তোৰ হেৰি দিছে যে এৱৰ্ড দিছিলে যে। সুদূৰ ভাই টো অ হব হব মানুহে ইমানেই মানে নিজৰ হেৰিতো ঠিক কৰিবলৈ কেনেকুৱা হয়